হেল্ল'
কৰি আছা
এয়া এনেই আছো
আহ চাহ তাহ খালানে নাই
হেল্ল'
চাহ তটা খাল নে নাই
খালো বাৰু
অ ইমান গৰম দিছে আৰু
অ টেম্পৰেচাৰ কিমান মান গৈছে চাগে
ফ থাৰ্টি ফাইভ মান গৈ চাগৈ
কালৈ একে' দিব ছাগে টেম্পেছাৰ
নাজানো আৰু দেই ইমান গৰম দিছে আমাৰ গা আমাৰ গাঁওবোৰতকৈতো টাউনত আৰু গৰম
টাউনতো গৰম কিছুমান শুনিছোঁ বোলে ডিভাইচবোৰ ব্লাষ্ট হৈ গৈছে
উম বৰ ধুনীয়া এটা পাইছো আহ
উম তাকে তো
অ ভাত চাত বনাইছেনে নাই
বনাইছো বাৰু
উম বাকী খবৰ খাতি কেনেকাা
খবৰ খাতি চলি আছে ঠিকে থাক
উম তাকেতো
উম আপোনাৰ কেনেকুৱা
অ মোৰ ভালেই ভাল মানে আৰু এই গৰমত আৰু গৰমত আৰু সিজি গৰমত সিজি গৈছো আৰু হেল্ল'
পঢ়া
হেল্ল' হেল্ল' উম কোৱা পঢ়া শুনা ঠিক থাক আৰু ঠিক ঠাক ঠিক ঠাক তোমাৰ কেনেকা চলিছে
কি বিস্তাৰ দিব
মই মই এবাৰ ফৰ্থ চেমিষ্টাৰ
অহ মেজৰ কিহত আছে
মোৰ মেজৰ এডুকেচনত
অ এডুকেশ্যনবোৰ পঢ়িব ভালেই নে সহজেই নে
অ ঠিকে আছে তোৰ হেৰি সে পইণ্ট মানে গোটেই থেৰিটো বুজি লৈ পেলাই পইন্ট ৱাইজ পঢ়ি গলেই হ'ল তাতে মাৰ্ক উঠি যায় পুৰা
অ তেনেহলে ভালেই মোইও সেইটোৱে ল'ব লাগিছিলে
উম তোমাৰ তোমাৰ মেজৰ কিহত
মোৰ মেজৰ আছিলে পলিটিকেলত
অহ
অ
হ আৰু অ
এ
অহ
নদীবোৰৰ পানী বাঢ়িছে নিকি নদীবোৰৰ পানী বাঢ়িছে বোলে
হা বহুত পানী বহুত পানী বাঢ়িছে মই এইকেইদিন টাউনলৈ গৈ আছো ন কম্পিউটাৰ কাৰণে ত' তাতে গলো তাতে গৈছো দেখিছো বহুত পানী বাঢ়ি আছে কিন্তু আম কিন্তু আমাৰ পথাৰবোৰত অকনো পানী নাই মানুহে খেতি চেতি একো কৰিবই পৰা নাই এইবাৰ
উম গৰা খহনীয়া হৈছে নাই বা
উম বেলেগ বেলেগ জেগাবোৰত হৈছে দেখিছো নহয় মোবাইলত
অ
অ বেলেগ বেলেগ অ হৈছে বেলেগ বেলেগ জেগাবোৰত বহুত পানী হৈছে আমাৰ ই কণত আমাৰ এইখিনি জেগাতহে নাই
মানুহৰ ফতি হৈছে নাই
মানুহৰ ক্ষতি হৈছে চাগৈ
অ
উম
ক্ষতিটো হ'বই আৰু
তো ৱাহ সে আৰু এতিয়াতো গৰম বন্ধই আৰু ন কলেজ বন্ধই হব
বন্ধই হ'ব আৰু তাকে ইণ্টাৰ্ণশ্বিপবোৰ দিছে কলেজত
কৰিছানে নাই ইণ্টাৰনশিপ
ইণ্টাৰ্ণশ্বিপ কৰিছো বাৰু
কত কৰিছা
মই আ ডিচি অফিচতে কৰিছিলো
অহ অহ
কিয় হাল্লে
উম
ই কিনো এইবোৰ হা, হা
চাব লাগে, কাম কাজবোৰ কেনেকে কৰে
উম, উম ঠিকে আছে দিয়া এইটো আমি আৰু ইণ্টাৰণশ্বিপ কৰিছো, পইচা নোপোৱা ইণ্টাৰ্ণশ্বিপ নহ হেল্ল
পইচাটো নোপোৱা, পইচা নোপোৱা ইণ্টাৰনেচিপে অহ।
উম, তাকেইতো বাকী ঘৰৰ চবৰে ভালেই।
ভালেই ভালেই আপোনাৰ।
অহ মোৰো ভালেই দিয়ক। হেৰি শিকিছিলে, উম, কম্পিউটাৰটো শিকিম বুলি ভাবিছে কি ভাবিছো শিকিবা নেকি?
পইচা-পাতি কিমান বা?
পইচা-পাতি গৈ সুধিব লাগিছিলে। সাত-হেজা, আঠ-হেজা এ দি চি এ।
উম, কিমান বছৰ হ'ব এইটো?
এইটো ওৱান ইয়েৰ হ'ব আৰু। ওৱান ইয়েৰ শিকে চবে কম্পিউটাৰ।
কি কি শিকাব চাগে?
আহ গ'লেহে গম পাম এতিয়া তাত কি কি শিকায় বা।
অ' এ ডি চি এ টো। এ ডি চিয়ে পিছত পি জি ডি চিয়ে পাৰি নে নোৱাৰিম?
অ' অ' পাৰি চাগৈ, অ' পইচা দিব লাগিব। খালি বেছিকৈ অ' কম্পিউটাৰ বোলে ফৰ্মুলাবোৰো কি টান টান।
ফৰ্মুলা এক্সেলৰ?
অ' ফৰ্মুলাবোৰ বোলে কি টান এক্সেলৰ হয় নেকি? মইনো কম্পিউটাৰ শিকা নাই নহয় নাজানো। কোৱাহে শুনিছো।
অ' মই এই কিতাপত পঢ়িছিলো যে নাইনৰ।
অ' বহুত টান টান এইবিলাক ফৰ্মুলা বোলে মনত ৰখাতো টাফ আছে অকমান।
পাপটো আছেই বাৰু, ঘৰত কম্পিউটাৰ থাকিব লাগে।
ত' এটা-এটা কম্পিউটাৰ কিনিব কোনে? ইমান পইচা।
তাকেতো ইমান পইচা নাই।
তাকে তো অ শিকিবানে নাই?
পইচা নাই নহয় এতিয়া
অ হ'ব দিয়া তেতিয়াহ'লে মোক ক অ পইচা হলে মোক কবা মইও শিকিম
অ ভ
অ অফাৰ এতিয়া জানো দিয়ে নিদিয়ে পূজাই চুজাই এনে অফাৰ চফাৰ বোৰ দিয়ে এ দিব ক লাগিব দিয়ে নিদিয়া অফাৰ এ মানে কম্পিউটাৰ শিকিব পাৰা ইনষ্টিটিউট ক'ত আছে জানা নেকি ভাল?
ভাল আছে বাৰু তেজপুৰতে আছে খুবত
অ ঘুৰিব লাগিব ন।
ক'ত ক'ত নাজা, অহ, ক'ত ক'ত নাজানোঁ নহয়।
অহ, ঘুৰিব লাগিব ন? তাকেতো এতিয়া এহ, কম্পিউটাৰৰ এ, গৰমত কি কম্পিউটাৰ শিকিব যাবা? ইমান ৰ'দ তা-টাউনততো আৰু গৰম হ'ব। অহ।
টেম্পেচাৰটো বাঢ়ি গৈয়ে আছে।
অহ, গছ এডালো নাই ভালদৰে। গোটেই গছ-তছ কাটি কুটি অৱস্থা নোহোৱা কৰিছে। এটে বৰুত বাৰু উম, তাকেতো এতিয়া ৰ'দ আৰু এতিয়া গৰম নালাগি কি লাগিব ন?
য'ত গছ ৰুব লাগে ত'ত কাটিছে।
অহ, তাকেতো য'ত ৰুব লাগে ত'ত ৰোৱা নাই।
উম।
উম।
য'ত নালাগে তাত ৰুই আছে।
সেইটোয়েটো, অহ। গছ এজোপা থাকিলে কিমান ধৰ হেৰি জেগাখিনি ঠাণ্ডা পৰি থাকে ন? টাউনৰ ভিতৰত টা-টাউনৰ ভিতৰতো সোমাবই নোৱাৰি ইমান বাবা
বননি ধ্বংস কৰা পৰিণাম পাই আছে।
তাকেতো অ', অ', ভাবিছো ক'বা জেগাত দোকানত ফুৰিব যাওঁ বুলি কিন্তু এতিয়া এই ৰ'দত গৰমত এইফালে পানী বাহিছে ক'ত ফুৰিব যাব দিব।
তাকেতো এফালে পইচা নাই।
পইচাটো নাই -নাইয়ে হৈ যাব পইচা আৰু কিন্তু এ কতোত ফুৰিবই ফুৰিব যাব নাপাওঁ নহয় কলেজডাল থাকে নহয়।
এতিয়া যাব নোৱাৰি বৰ্তমান বানপানীৰ অৱস্থা বেয়া হৈছে।
সেইটোৱে তো কামাম ঘৰৰ পৰাও যাব নিদিব বানপানী হুইছে মানুহ দুনো মৰিছে।
অ',
তাকেইতো।
পি আৰ- পি আৰ চিখন আছে নেকি চাৰ্টিফিকেট?
অ মই পি আৰ চি এ মাজতে এপ্লাই কৰিছিলো নহয় এ মই দুহেজাৰ পঁচিশ চনতে এপ্লাই কৰা তাৰপাছত গ গ গ গ মই দুহেজাৰ ছাব্বিশ চনত পাইছো গৈ। প সিখন
এ বহুত জেগা ঘুৰিব লাগে প্ৰথমতে দিলো তাৰ পিছত গোটেইখিনি, ঠিক ঠাক হ'ল লাষ্টৰ সময়ত আকৌ হেৰি হ'ল উম তাতে গলো গৈ পেলাই পুলিচৰ পৰা কৰিা অহাৰ্ পিছত কলে যে আকৌ ভুল হ'ল। তাৰ পিছত এই খং উঠিলে কাৰণে তেনেকে পেলাই থৈ দিলো তাৰ পিছত আকৌ এপ্লাই কৰিলো।
উ
লাহে এপ্লাই কৰাৰ পিছত অ পইচা ওৱান টুৱেণ্টি ৰুপিজ দিব লাগে তাৰ এইখিনি ফ্ৰী আৰু হা দালা থাকে জে অ তাৰপিছত ছেকেণ্ড বাৰত আকৌ হেৰি হেৰি মণ্ডলৰ অফিছত গৈ পেলাই শেইসোপা তাতে মানুহ দুনুবোৰ নাহে সদায়। প্ৰ ডিউটিত গুচি যায়।
তাৰ পিছত তেনেকৈ গৈ গৈ গৈ গৈ লাষ্টত আৰু- পিয়াৰচিখন পালো গৈ।
অ বেংকত কিবা পইচা কাটি আছে নেকি?
অ নাজানো নহয় তো মোৰ কালি কিন্তু দুশ পঞ্চান্নব্বৈ টকা এটা কাটি দিলে নহয়।
কি ডেবিট কাৰ্ডৰ ফিজ নেকি?
অ এ নাজানো তাকে ভাবিছো বেংকত গৈ বা সুধি আহিম নেকি।
আৰু পইচাবিলাক কিবা মাইনাছত গুচি গুচি যায় দে
অ এইটো হেৰি এই হেৰি কাটে যে পইচাটো এটা ফিচ কাটেল সেইটো নেকি ভালদৰে গম নাপাও এনে পইচা পাতি এনে পইচা পাতি এনে কথা পাতি নাই তাতে আকৌ কালি দেখিছো মেছেজটো
ওৱান ননট টু নাইনটি ফাইভ টকা কাটি দিছে ইমান বেয়া লাগিছে মই ভাবিছিলো এইটো পইচা মই টাউনত গলে কিবা চোলা কিনিম
উম
কাটি দিলে নহয় পইচাটো
বেংকৰ মানুহক সোমায় দৌৰাই ফুৰে লাঞ্জ
অহ তাকেতো এ বানুহ বোৰে বহুত থাকি কথা কয় এতিয়া গলো ন যাই পেলাই বহি থাকিব তাতে নেটৱৰ্ক নাই চাৰ্ভাৰ ডাউন কিবা কিবি কৈ পেলাই বঢ়াই থব
উম সেইটো বেছিকে কৈ হেৰি লিংক নাই কিবা নাই এইবোৰ
আহ লিং নাই সেইবিলাক কয় অ। আকৌ জিপে ডাল খোল আকৌ জি পে' টো খুলি ললো ললেও আকৌ সেই এ টিএমৰ পৰা মাহে বছৰেকত পইচা কাটে নহয়
এটিম ডাল নোহোৱাতকৈ আধাৰ কাৰ্ডৰে জি পি খুলিব লাগে
অ তাকেতো কোনোফালে মানে উপায় নোহোৱা হৈ গৈছে আৰু। উম সেয়াইটো অ তাকেইতো
কবাত যোৱা প্লেনিং আছে
হা
ক'ৰবাত যোৱা প্লেনিং আছে নাই দূৰত?
এ দূৰত ফুৰিব যাবলৈ জেগা দূৰত ফুৰিব যাবলৈ জেগা ধঢেৰ আছে খালি পইচা নাই হাতত
অ
তোমাৰ আছে নে নাই ফুৰিব যোৱা প্লেন?
নাই এতিয়া বৰ্তমান।
এ ফুৰিব যাব লাগে, এতিয়া নুফুৰিলে কেতিয়া ফুৰিবা আৰু।
আছে টাইম বহু আছে।
তাকেতো হ'লেও আও চব মানুহবোৰ ফুৰি থাকে আমি ফুৰিব যাব মন যায়।
ছানস্ক্রীমবোৰৰ দাম কিমান হৈছেগে?
এ নাজানো দেই, মই আজিলৈকে ছানস্ক্ৰীম কিনিও পোৱা নাই ঘহিও পোৱা নাই। ইমান দম নাই অ ছানস্ক্ৰীম কিনি ঘহিবলৈ।
হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ
ঘহিলে কি হয়?
নাজনো নহয়। তুমি ঘহা নি? নাজানো নহয়, তুমি ঘহা নেকি?
নাই এই মই দেখিছিলো এটা এডভাৰটাইজমেণ্ট।
অ মই নাজানো দেই।
কিবা বোলে ৰক্ষা কৰে। পোহৰ পৰা সূৰ্য পোহৰ